ত।
হেল্ল'
অঁ ব্যস্ত আছে নে এই
ব্যস্ত মানে ভাত খালো আৰু এনেই আছো আৰু মোবাইলটো চাই।
ময়ো ভাত খাই উঠিলো উঠি কিনে আৰু অ' টোপনি হোৱা নাই বোলো আপোনাকে ফোন কৰি সোধোঁ, কি কৰি আছে নাই শুলে।
অ' ভাত পানী খালো, শোৱা নাই আৰু শুম আৰু।
অ'- অ' ভালেই দিয়ক।
অঁ- অঁ।
আছে ভালেই। অ' ভালে আছে।
অ'।
অ' মই আৰু কি বা কৰি আছে আপোনাক ফোন কৰিম - কৰিম বুলি ভাবি আছিলো বহুতদিনৰ পৰা।
ভালেই হ'ল দিয়া, ময়ো ভাবি আছিলো তোমাক ফোন কৰিম বুলি। তুমিয়ে কৰিলে একে নহয়।
অ'।
এই ভাত পানী খালো আৰু এই তিলা খালো কাম নাই আমাৰ, শালৰ তাঁতশাল বহনা আমি।
অঁ আপোনালোকৰ তাত শালো আছে।
অ' তাঁতশাল আছে, গামোচা বাতি আছে, গামোচা
ভালেই দিয়ক আৰু তাঁতশালত, অ' তাঁতশালৰো নিজে নি যে ইনকাম হৈ থাকেটো।
অ' নিজৰে, নিজৰ হাল নিজে সুতা নি নিজে ববিন বুতি-বাতি কাঢ়ি, একদম বাতি লগাই, একদম মিচিঙত আৰু। বেচো বেপাৰী নিবা আহে আমাৰ
ঘৰত নিব আহে নে আপোনালোকে দিব যায় কাপোৰবিলাক।
অঁ দিবা, আ মোৰ ইয়াতে নিবা আহে। মই দিব যাব নালাগে।
কিমান কে দি অ', এনে কিমান কে বিকি কৰে বাৰু গামচা বিলাকৰ।
গামোচা- গামোচা লৈ ফুল লৈ পেলে বিক্ৰী লয়, তেনেকা যদি বেছিকে ফুল লাগে অলপমান বেছিকে হয়, তেনেকে অলপ কম ফুল হলে কম হয়, যেনেকে বুটচাই গামোচা এশ টকা লাগে এই দহি দিয়া গামোচা দহি দিয়াটো, সেইটোত আঢ়ৈ শ টকা, আৰু যি য'ত ডাঙৰ আছে, সেইটোত চাৰে তিনিশ, চাৰিশ, পাঁচশ, লাগি যায়, এনেকুৱা আৰু।
অ'
সেয়াগা সেইয়া আচাৰেই আমাৰ কাৰবাৰ আৰু।
অ', মই মানে এনেকো মানে কিছুমান এনে বিচাৰি আছোঁ আৰু, যোগাযোগ কৰি আছোঁ, মানে যাৰ ঘৰত তাঁতশালো-তাঁতশাল থাকে বা এনেকে গামোচা ৰিহা বাতিয়ে হওঁক বা যোৰাই হওঁক, এনেকে বিক্ৰী কৰে
অ', আমাৰ এ, সেনেক আপোনাৰ ওচৰত যদি লাগ আ-এ, গা-গামোচা যদি লাগে, কাপোৰ লাগে, আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু।
অ' অ', মই তাত কিন ত', মই ভাৱি আছিলোঁ মানে এনেক অ', মানে গম পোৱা নাছিলো আৰু আপুনি যে আপোনাৰ তাঁতশালো আছে, আপোনাৰ কাপোৰ বিক্ৰী কৰে।
অ', আপুনি ললে ল'ব , মোৰ পৰা।
অ', অ', মই তাকেইটো মই, অ', অ', এটা কাম কৰিব নহল অ', মানে এইটো সপ্তাহৰ ভিতৰত মানে, মই আপোনাৰ তাত যাম বাৰু যাই কিনে বাৰু ডিজাইন বিলাক আৰু তাঁতশালখন কেনেকুৱা, অ', অ', কেনে চাই আহিম দিয়ক।
অ', চাই-চাই জালে ভাল আৰু ডিজাইনটো, কেনেকুৱা ডিজাইন লাগে আপোনাক সেইমতে আপুনি
অ', অ', অ', মন তাৰমানে আমাৰ মানে যিবিলাক মানে কাষ্টমাৰ আহে ন', তেওঁলোক মানে কিছুমানত হেভি কিছুমানে অকল চিম্পুল কিছুমানৰ অলপ অলপ ফুল থক অ', তেনেকুৱা মানে আপোৰ বিচাৰি নাপাই আৰু।
অ', অ', এ আমাৰ ইয়াতে যেনেকুৱা লাগে, সেনেকুৱাই পায় গামোচা। চবৰে ঘৰে ঘৰে তেনেকুৱা গামোচা আছে। ৰিহা বাতি আছে, পাটৰ আহাৰ আছে, সেইয়াই আৰু
অ'। ভালেই দিয় এনেকুৱা আৰু অ', আপোনালোকৰ নিজৰো খৰচটো এনেকে ওলাই থাকে।
অ', আমাৰ এই গোট আছে, আমি এনেকে শাল বহি পেলাই গোটত পইচা লওঁ, আত্মসহায় গোট এনেকে গোটৰ পৰা এটা লোন লৈছিলোঁ, লোন লৈ শাল পাতিলোঁ। সেনেকুৱা মামাই দহ হাজাৰ টকা দিছিল। হেম মামাই দচ হাজাৰ টকা দিছিল, দহ হাজাৰ টকা একে সুতা আনিলোঁ, শাল লগালোঁ গামোচা লগালোঁ, সেই দহ হাজাৰ টকাৰ লগাই পেলাই মানে এতিয়া শাল বৈ আছোঁ আৰু গামোচা বিচি আছোঁ, মামাক দেখালোঁ আনি এইবিলাক গামো এইবাৰ আৰু আমাৰ মামাই আমাকহে দিব, পঁচিছ হাজাৰ টকাটো দিব নহয়। এইবাৰ আৰু এখন শাল শাল আৰু এখন ভৰাই দিম এইবাৰ
মই পাইছোঁ ৰ'ব দহ হাজাৰ টকাটো।
অ'
অ', মই তাতে অ', মই মানে এইয়া মোৰ তাকেইতো কাপোৰৰ এই কামতে লগাই বিজনেচটোৰ কাৰণে।
আৰু এইবাৰ আৰু এনেকে পঁচিশ হাজাৰ টকাটো দিলেতো ভালেই হ'ব আৰু অলপমান উম, শালৰ আৰু অলপমান আগুৱাই যাব পাৰিম আৰু অলপ
এতিয়ানে অ' অ' এতিয়া নে? কিইজানি অ' আৰু এক বছৰ ডেৰ বছৰ মান লাগ অ' দেৰি আছে আৰু মানে ইলেকচনটো গ'ল নহয় অ'।
অ' এক-একবাৰ মানে দিলে না দহ হাজাৰ টকাতটো এইবাৰ আৰু দিম বুলি আশা আছে আৰু, পাম বুলি আশা আছে আৰু। এইবাৰ দহ হাজাৰ টকাতটো পাৰ কাৰণে আৰু আশা কৰি আছোঁ আৰু।
আপুনি আহিবচোন আমাৰ ইপিনে কেতিয়াবা ফুৰিব।
এ যাম দিয়া যাম দিয়।
অ'।
আমাৰ মানে শালৰ যে ইনকাম শালৰ মানে শালত কাম কৰিয়ে বে লাগে বেপাৰী কাপোৰ লাগি থাকে ই এইটো বেপাৰী বোলে দচখান গামোচা অদাৰ দিব মোক এনেকুৱা এনেকুৱা ডিজাইনৰ গামোচা লাগে দচ খান সেইটো বেপাৰী কব মোক এনেকুৱা ফুল গামোচা লাগে দচখান।
মানেজি বুজি অ' জি পাইছোঁ আৰু আপোনা কিন্তু কেতিয়াবা এইপিনে ফুৰিব আহিব ন' এইপিনে মন্দিৰ বিলাকো ইমান ধুনীয়া ধুনীয়া মন্দিৰ নহয় আমাৰ এইপিনে। অ' পণ্ডয জা পৰিব কে আপোনা অস্থা চিনাকি হৈ ল'ম। অ', আৰু ইয়াত মানে এখন দোকান আছে নহয়, আপোনাৰ মানে দোকানতো মানে যা, পাব আৰু চিনাকি হ'ব কাৰণে তাতো মানে কাপোৰ তাতে তামাম কাপোৰ লয় তাতে বিকিও ভাল আৰু তাতে। অ'।
অ' ভালে মই আৰু তাতে মই যদি সেনেকে দোকানটো চিনাকি মই যদি সেনেকে দোকানটো চিনাকি হ'ব পাৰোঁ, ভালে এনেকে দোকানতে কথা পাতি দেখাব পাৰো মই এনেক মোৰ বহুত কাপোৰ ওলাই মই কাপোৰটো দোকানতে দিব পাৰিম দো কানত দিলি মানে পইচাতো মই লগে, লগে পাই যাম মানে তাকে
মই ন, মই আপোনাক দোকান লগত চিনাকি কৰি কৰি দিম আৰু আপুনি তাতে আৰু কাপোৰ চাপোৰ চাব আমাৰ, এইটো মানে ঘৰৰ দোকান আৰু।
ভালে এনেকা হ'লে সেনেকাটো সুবিধা মই পালে আৰু মই আৰু এনেকা সেনেকা জোগাতে কাপোৰ দিম আৰু এ, সেনেকুৱা আমাৰ মানে কাপোৰ তাত মানে ওলায়ে তিনি, চাৰি খান-খান লাগে ওলাই গামোচা পাতি আমাৰ আৰু ইমান শালত বহি থাকো ৰাতিপুৱা আঠটা বজাৰ পৰা, দুপৰবেলা দুটা বজাৰ লৈকে বহো, দুটা বজাত ভাত পানী খাই বৈ বা, চাতটা বজাত বহো, চাতটাৰ পৰা আৰু একদম গধূলি চাকি বন্তি দিয়া সময়লৈকে বহো আৰু।
অ', অ' সেই কৰিম দিয়ক আমি অ আপুনি ইপিনে আহিলে আমি একেলগে আৰু অলপ ফুৰিব যাওঁ। এইপিনে আমাৰ মন্দিৰ আছে। তাৰ পিছত আমাৰ মামাহতৰ ওচৰত ত 'ত সমজোমি
অ- অ- অ যাম- যাম -যাম
অ আপোনাৰ ভাইটি ভটি কাৰোবাক লৈয়ও আহিব অকল অকলেব দিগদাৰ হ'ব নহয়
অ আহ যাম, যাম
মইক ভাতাছি নাইক হবাৰ আকলাৰ লগোকো ভাল পায় েলগে ম যো যাবাৰিম একেলগে
অ আপোনাৰ লাগিব নে কাম আছ
অ গামচোন লাগিব অ মানে এতিয়া মানে মই আগতে প্ৰথমতে চাই আহি ল কেনেকুৱা যেন বাা কেনেকুৱা কি কৰে আপোনালোকে তাৰপিছত মই আপোনাক কম দিয় লাগিলে মই আপোনাৰ মানে আপু আ ডাঙৰ এটাতে পাব
অঁ
ডাঙৰ আৰু আপুনিয়া পইচা বেছিক
আপুনি কি মোক বেছিকৈহে পইচা দিব বেছিকে দিলে ভালে আৰু মই ভালক বৈ দিম কাপুৰটো ত এনে যদি চাৰি লান ভুটা দা পাঁচ লান ভুটা দিম গা জাহানত
অ 'অ মানে আপুনি মানে যোনটো দামত মানে বিক্ৰী কৰি আছে নহয় তাকে মানে আপোনাৰ মে অলপমান দহ বিশ টকা আৰু তেনেকে দিম কৰাই বাৰু
অ অ হ'ব ভালে কথা সেনেহলে মই আপোনাকে কাপোৰটো দি থাকিম আপুনি মোৰ দোকানতো চেল কৰি দিব মই আপোনাকেই কাপোৰটো দি থোকি আমাৰ ইয়াতে দেই দিল্লী মানে আৰু এ
মানে গামোচা আমাৰ ভাল ডাঠা আৰু কুলবিলাক স্পষ্ট আৰু মানে কিছু আৰু কিছুমান গামচা বুই দিয়ে মানে সূত বিলাক চিঙি চিঙি যায় আৰু এনে এখন চিন থাকি যায় আৰু সূতা চিঙা বা ফুল বিলাক ভূলকে মাৰে কিবা মাৰে মানে তেনেকুৱা নালাগে আৰু
নাই আমাৰ সেনেকুৱা নহয় আমাৰো একদম ধুনীয়া গামচা একদম বহুত ধুনীয়া গামচা নাই নাই নাই নাই বেয়া নাপাও আছে কিছুমান বনি আছে কাপোৰটো ভাল নহয় লাহি হয় আমাৰ কাপোৰ ধুনীয়া কাপোৰ একদম আমি নিজে বোৱা কাপোৰ মই কাপোৰ ধুনিয়া আকৌ একদম আপুনি আমাৰ কাপোৰ দেখিলেই ক'ব কবা ধুনীয়া গামোচা বনাইছে
মানে যোৱাবাৰ মানে এনেকুৱা মানে ত মানে কাচটমাৰ পৰা মানে কাপোৰ‌ লৈছিলো কাপোৰখন কি কাপোৰ বিক্ৰী নগল
অ আপোনাৰ দোকান আছে নেকি কাপোৰ লোৱা
মানে মোৰ ঘৰৰে আৰু মই মানে ভাইতিটো চলাই মই মানে আনি নি দিওঁ আৰু এইটোচোন ভাইটীৰে হবা মৰে হক
অ অহ অহ
এনেকুৱা আৰু আমাৰ মানে কাপোৰ বিলাক মানে এতিয়া টকাত মানে আছে মানে বিক্ৰী নাযায় মানে এইবিলাকে চাই চাই কিনে মানে যিমান যিমান তাৰমানে কিনিছো তাত আধাতকে মানে দিব লাগে
অ আজিকালি মানে অলপমান গামচা চেলটো অলপমান কমে যিটো আৰু মাঘ ফাগুন চব বহাগৰে ডান্সত বেছিকে চেলয়, গামচাৰ দামো বাৰে, এইকেইদিন মানে তো' চেলটো অলপ কমছে
মানে এনেকুৱা হৈছে মানে কিনি আনিছোঁ তিনিশ, বেচিছো মানে ডেৰশ টকাত। মানে ইমান আৰু ল চাম
অ'
কাপোৰ মানে কোৱালিটিটো ভাল লাগে আৰু।
দাম হৈছে, সূতাটো বিৰাট দাম হৈছে এনে কিবাকে চলি আছোঁ আৰু এতিয়া মানে নবলেয়ো নহ'ব, নকৰিলেওঁ নহ'ব অ', গোটৰ লোন আছে, লোনত পইচা দিব লাগব, শাল বব লাগিব সেনেকুৱা, দেউতাকে কাম কৰে, ঘৰ চলে, ঘৰ চলে মই দেউতা, দেউতাকৰ ইনকাম ঘৰখন চলে আৰু, আৰু মোৰ ইনকামত মই গোটত পইচা দিওঁ সেনেকে আৰু মই এনেকে শাল খান ভাল কৰি ৰাখি থাকোঁ আৰু সূতা টানি আৰু ল'ৰা, ছোৱালী কেইটা পঢ়া শুনা খৰচ পাতি দিব লাগে, টিউচন পইচা দিব লাগে, সেনেকে মানে আৰু ঘৰখন চ চলাই আছোঁ আৰু।
খালি ন'?
হা?
ভাত পানী খালেই তুমি
বুজি পাৱা নাই।
ভাত পানী খালে
অ', খালোঁ, খালোঁ, খালোঁ। ভাত পানী খালোঁ। মানে ভাত পানী খাই বৈ এতিয়া
অ', মানে মানে লাইনটো মানে নাছিলে, লাইন টো আহিলে ৰ'ব।
অ', ভাত পানী খালোঁ ইফালে বাচন-বৰ্তন ধুই পাখ